শুনা পাইছানা মাতটো?
অ', শুনা পাইছোঁ।
কি খবৰ তোমাৰ? অ', কি খবৰ তোমাৰ ভাল নে?
খবৰ ভালে আছে। তোমাৰ খবৰ কোৱা তোমাৰ খবৰ কোৱা।
মৰ ভালে দিয়া।
অ', মই এতিয়া এনে বহি আছিলোঁ, চাহ তা খালোঁ আৰু। খোৱা হ'ল ৰাতিপাৰ। তুমি খাইছা ৰাতিপাৰ এ, কিবা নাচ তা, কৰিছা, ব্ৰেক ফাছ খাইছ। অ', বঢ়িয়া বঢ়িয়া। এনে কি বনাইছে? ৰাতিপা মোৰ উঠ তে আহ, সাতটা আঠটা বাজিছে। সাতটাৰ পৰা আঠটা বাজিছে। ৰাতি মানে ধুনীয়া অলপ বৰষুণ' দিছেটো সেইকাৰণে টোপনিটো ভাল হ'ল।
অ', মৰো ভালে হৈছে কিন্তু ৰাতি মই আৰু কাৰেণ্ট নাচ ছিল ন' তেনে আৰু গৰম লাগিছিলে আৰু আৰু।
গম পাইছোঁ, গম পাইছোঁ।
হেৰি তুমি কি কৈ আছিলা বাৰু? কিবা কথা কৈ আছিলা ন' তুমি কিবা?
উম, মই ধ, তোমাক আ, মেছেজ কৈছিলোঁ ন' যে মানে মোৰ আ, সুধিব আছিলে তোমাক। এই আমাৰ কালি পূজা যে আহি আছে। ঠিক আছে। অ', এই কালী পূজাত মানে আ, হেৰি কিছুমান মানুহৰ মানে দৰকাৰ যিসকলে মানে এটা পেণ্ডেল মান তেট, আ, ধুনীয়াকে মানে সজাইকেনে গোটেইখিনি মেনেজ কৰিব পাৰে। গোটেই খিনি চলাব পাৰে। সেইকাৰণে ভাবিলোঁ যে তুমি এনে মোৰ লগত যদি কৰিব পাৰা। তেনেহ'লেটো ভাল হ'ব, গম পাইছা। মানে গোটেইখিনি আমি আগৰ পৰা ভাবিব লাগিব যে কি ধুনীয়া মণ্ডপটো সজাব পাৰি। তাৰছত মণ্ডপত কি ধুনীয়া ধুনীয়া তোমাৰ ডিজাইন হ'ব। মণ্ডপত ক'ত মানে খোৱাৰ ব্যৱস্থা কৰা হ'ব ক'ত ছাত্ৰ ছাত্ৰীসকলক মানে কম্পটিশ্যন বোৰ দিয়া হ'ব। ষ্টেজটো কেনেকা ধুনীয়া হ'ব গোটে বস্তুবোৰ মানে ক'ব গ'লে আমি মানে ভালেখিনি বস্তুচ চাব' লাগিম আৰু পইচা তাতে ভালে দিব। তে ভাবিলোঁ যে তুমি যদি পাৰা।
অ, কৰিমগে তেতিয়া পই ভালেই দিব। অকমান মই জানো বাৰু কেনেকুৱাকে কি কৰিব লাগে, কি নেলাগে। তো কৰিব পাৰিম বুলি ভাবো মই ক'ত কেতিয়া অ কে কেতিয়া কৰিব লাগিব নো, ক'ত যাব লাগিব ক'বাচোন বাৰু।
অ, জাগাটো বেছি তোমাৰ বৰপেটাৰ ফালে যাব লাগিব এ বৰ সেইফালে মানে আমাক মাতিছে আৰু তাৰ মানে সিহঁতক মানে মানুহ লাগে, আমাৰ লগত আৰু মানুহ থাকিব। বহুত কেইজন মানুহ থাকিব। এ তেওঁলোকৰ লগত মিলিকেনে গোটেইখিনি কামখিনি কৰিম আৰু তাতে মানে আমাক মানে অলমান ভাষণো দিব লাগিব যে আমাৰ কালী পূজাৰ ঐতিহ্যটো কি হয়, কেনেকৈ এইটো উৎপত্তি হ'ল মানে কেনেকৈ দেৱীক আমি পূজা কৰো, কিয় দেৱীক পূজা কৰো সেইবোৰ বিষয়ে। তুমি জানানে সেইবোৰৰ বিষয়ে অলপমান?
অ অকমান জানো আমি মোটামুটি আমাৰ আগতে যিটো সং স্কৃতি আছিল ন আমাৰ কিবা আমাৰ সত্য যুগতে তেনেকুৱা কিবা যুগত আৰু আৰু তেন তেতিয়াৰ পৰাই চাগে আমি পালন কৰি আছো আৰু। মোৰ অকমান যুগটো মনত নাই কাৰণ মই এইটো হেৰি চাইছিলো ইউটিউবত চাই আছিলো মই।
ইউটিউবত চাইছা? অ, চাইছিলা ইউটিউবত ঠিক আছে।
এইটো চালে ভালেই লাগিল বাৰু মই সেই দেৱী মা বা কি দেৱৰ এইটো উৎপত্তি কেনেকৈ হ'ল মই এইবিলাক চাই কিনে বৰ ভাল পাওঁ, এইবোৰ মানে মোৰ আগৰ
এতিয়া মানে তাতে ক'ব দিলে তুমি পাৰিবা তাৰমা মানে তাতে ক'ব দিলে যদি মানে আমাকটো ক'ব দিবই গম পাইছা সেইকাৰণে আৰু
মই ক'ব পাৰিম আৰু কাৰণ মই চাওঁ ন মই উ হেৰিত তৰ্ক প্ৰতিযোগিতাটো কৰিছো তেনেকুৱাকৈ।
তৰ্ক প্ৰতিযোগিতা কৰিছিলা বা তৰ্ক প্ৰতিযোগিতা তোমাৰ কি মানে কি বিষয়ত তুমি কৰিছিলা সেনেকুৱা?
মানে আমাৰ ভাৰতীয় সংস্কৃতিৰ বিষয়ে কৰিছিলো আৰু বাৰু। তাৰে পিছত আমি কালি মাৰ দেৱীক কিয় পূজা কৰো, কিয় নকৰো কি ভাল, কি বেয়া তেনেকুৱাকে কৰিছিলো বহুতো ধৰণৰ আছে। তেনেকুৱা।
দিয়া ঠিক আছে কৰিছা যেতিয়া, তেনেহ'লে মানে তোমাক মই মানে ল'ব পাৰিম তোমাৰটো সময় হয় তোমাৰত মানে ভালে হ'ব হ'ব ন। আমি মানে কিবা এটা শিকিব পাম, কেনেকুৱা মানে বস্তু এটা মানে গোটেই এটা তোমাৰ ক'ব গ'লে লে এটা উৎসৱ বা এনেকে কেনেকৈ আমি চাব লাগে তাৰপাছত ছাত্ৰ-ছাত্ৰীসকলৰ কিমান ধৰণৰ তোমাৰ হেৰি হ'ব কি কয় এইটোক প্ৰতিযোগিতা হ'ব ন তে সেই প্ৰতিযোগি শিক্ষামূলক আমি কি ধুনিয়াকে মানে আমি চাব লাগিব, ছাত্ৰ-ছাত্ৰীসকলক বুজাব লাগিব গোটেইখিনি আমি কি কৰিব লাগিব আৰু সেইবোৰ কাম বিলাক কৰিব লাগিব আৰু। তাকে, আৰু এনে কালী পূজাত তোমাৰ হেৰি খোৱা-লোৱাৰ ব্যৱস্থা মানে কেনেকুৱা কি কৰিলে ভাল হ'ব কোৱাচোন অলপমান? মানুহটো বহুত কোন ধৰণৰ কি কি খোৱা ৰাখে ন আমি কি ৰাখিব পাৰো?
সেই মই চাইছো আৰু বেছিকৈ তোমাৰ দালি, ভাত তেনেকুৱাকে অকমান অকমান আৰু এইটো পা ভাজি এটা
অ।
তেনেকুৱা দিলেই ভাল হয় আৰু পায়স পায়স আছে ন লাস্তত পায়স বা সেইটোৱে, আমাৰ ৰাতি পূজা হ'ব ন' কালী পূজাতো আমাৰ ৰাতিয়ে হয়। অমাবস্যাৰ দিনা তো তেনেকুৱাকে ৰাতি খি খিচিৰি এটা দিম তাৰ পিছদিনা আকৌ সেইবোৰ দিম। দিলে ভালেই হ'ব।
উম, সেইকাৰণে তুমি পাৰিবা তাকে আৰু মানে মই তাকে ভাবিছিলো কালি চাব লাগিব আমি মানে কোনে ভালকে বনাব পাৰে, কাৰ মানে ধুনিয়াকে মানে এইটো অভিজ্ঞতা আছে জোনে মানে আগতে বনাই আছে এনেকুৱা সময়ত তে সেইবোৰ চাই কেনে আমি ঠিক কৰিব লাগিব। এইফালে তোমাৰ সেই ৰান্ধাৰ কাৰণে সেই কি কি কি বাচন লাগিব, কিমান চেয়াৰ লাগিব মানুহৰ কাৰণে সেইবোৰ চাব লাগিব।
সেইবোৰ চাব লাগিবই।
আৰু এনে প্ৰতিযোগিতা কি কি পাতিব পাৰি প্ৰতিযোগিতা তোমাৰ যেনেকৈ ছবি অঁকা প্ৰতিযোগি তা হৈ গ'ল, গানৰ হৈ গ'ল, নাচৰ হৈ গ'ল আৰু কিছুমান আধুনিক কিছুমান নতুন কিবা এটা প্ৰতিযোগিতা ৰাখিব পাৰি নি? যিটোৰ কাৰণে মানে মানুহৰ ভাল হ'ব, মানুহে আকৰ্ষণ হ'ব, মানুহে ক'ব যেনে এইবাৰ কিবা এটা বেলেগ হৈছে, কিবা এটা নতুন হৈছে।
অ' পাতিবো পাৰোঁ কিন্তু বাৰো। যেনেকুৱাকে আমি তৰ্ক প্রতিযোগিতা পাতিব পাৰোঁ তাৰে পিছত আমি তেনেকুৱাকে মানে মই আমি এটা কিবা এটা মাত মাতি দিম ঠিক আছে, সেইটো মাত তাৰে পিছত মানে হেৰি কিবা চাইনিজ এটা চিষ্টেম আছে ন' কিবা ইক'চিজম কি বুলি কয় লামদিং হৈ কিনে যাই যে এইটো, নামটো পাহৰিলোঁ বাৰু মই। এক্টিং চেক্টিং কৰে যি সেইবোৰ এটা ধুনীয়া হ'ব তাৰে পিছত এ, চিয়াৰ চিয়াৰ প্ৰতিযোগিতা
অ' মিউজিকেল চিয়াৰ বুলি যে
অ'।
মিউজিকেল চিয়াৰ, খেল কিছুমান ৰাখিব পাৰোঁ ন' আমি তাকে। মই তাকে ভাবি আছোঁ। এই আমি সেইটোয়ে কৰিব আমি অভিনয় অভিনয় এটা মানে প্ৰতিযোগিতা ৰাখিব সকলোৱে মানে অভিনয় কৰিব লাগিব যিকোনো এটা কাপোৰ পিন্ধি আহি কেনে ধুনীয়া লাগিব কিন্তু ন'।
অ' এইটো ধুনীয়াই লাগিব, সেইটো আমি যদি থিমটো আৰু কালি মাৰ ওপৰতে ৰাখি দিওঁ কালি পূজাৰ দিনা ত' ভালে যাব ন' এইটো আৰু বেছিকৈ।
আৰু এইটো কৰিলেতো ভাল হ'ব মানে তোমাৰ ডাঙৰ মানুহৰ মাজত এটা প্ৰতিযোগিতা, সিহঁতে মানে কিছুমান সৰু ল'ৰা কিছুমান খেল বা ধৰি লওক কিবা এটা সিহঁত যদি কিবা পাৰে কৰিবৰ কাৰণে। সেনেকুৱা ধৰণৰ কিবা, ডাঙৰ মানুহসকলৰ কাৰণ শিশুসকলৰো থাকেই। কিন্তু এতিয়া ডাঙৰ মানুহৰ যদি তাৰপতি সিহঁতক বঢ়িয়া আমুদ পাব এটা, এটা আনন্দ হ'ব তাতে।
সেইটো হ'বই, ভালে হ'ব কি আমাৰ হেৰি দৃশ্যবোৰ ভালে হ'ব চাবলৈ এনেকুৱা কৰিলে। এই তুমি কালি পূজাত বমা ফুটোৱা নেকি?
বোমাটো মানে কি কয় বোমাটো এনে ফুটোৱা যায় কিন্তু বেছি নুফুটা কাৰণ চাইচাটো ইমান শব্দ হয় ইমান প্ৰদূষণ হয়, এই বোমাৰো গোন্ধবোৰো মোৰ ভালে নালাগে আৰু আমাৰ ঘৰত এটা আমাৰ কুকুৰটো আছে নহয় বহুত ভয় খাই বমাৰ কাৰণে। এই জীৱ জন্তুবোৰ যেনেকে আমাৰ মেকুৰী, কুকুৰ এই ৰাস্তা ঘাটে যে ঘূৰি ফুৰে তেওঁলোকে এই মানুহৰ ঘৰে ঘৰে যে থাকে সকলোৱে মানে বোমাৰ এই শব্দবোৰৰপৰা সিহঁতে ভয় খায়। ত' সেইকাৰণে মই ইমান এটা নুফুটা, মোৰ বেয়া লাগে। মই মানে বেছি কম শব্দ হোৱা বা এনেকুৱা অলপমান কিছুমান এই তাৰাবাতি বুলি যে কয় সেইবোৰ কিছুমানৰ আৰু চাকি জ্বলা, চাকি জ্বলাই কিনে পূজাৰ পজা-পূজোটোৱে বেছিকৈ কৰি দিওঁ এই বোমাৰ বিষয়ে মই বেছি ইমান এটা হেৰি নকৰোঁ, ভাল নালাগে মানুহে বুজি নাপায়, মানুহে বুজিব লাগে অলপমান। এই বোমা ফুটাটো অলপমান কমাব লাগে আৰু সেনেকুৱা বুমা ফুটাবলৈ য'ৰপৰা মানে আজিকালিতো বহুত ওলাইছে মানে ইক'ফ্ৰেণ্ডলি কয়। যিটো মানে পৰিৱেশৰ লগত ধুনীয়াকে মানে পৰিৱেশক এ, নষ্ট নকৰে, বেয়া নকৰে প্ৰদূষণটো। কমকে কৰে, শব্দ কম হয়, সেনেকুৱা ধৰণৰ বোমা ওলাইছে সেইবোৰ মানুহে ব্যৱহাৰ কৰিব লাগে।
সেইবোৰ মইতো তেনেকুৱাই কৰোঁ বাৰু। মইতো তেনেকুৱা নকৰোৱে, এই মানে আমাৰ পৰিৱেশতো ক্ষতি কৰা সেইবোৰপৰা মই ব্যৱহাৰ নকৰোঁ। তুমিটো হ'ল ইক'ফ্ৰেণ্ডলি, মই মোটামুটি দুই বছৰ আগৰ পৰাই এইবোৰেই ব্যৱহাৰ কৰি আছোঁ কাৰণ মই চাইছোঁ ইমান প্ৰদূষিত হয়, আমাৰ ইয়াত গছ গছনিও ইমান নাই। কাজি পেলে সেইটো আমাৰ কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো বাঢ়ি যাব ন' বাঢ়ি গলে আমাৰ উখা লোৱাতে অসুবিধা হ'ব, তাৰপিছত যিবোৰ মানুহৰ হৃদয়ৰ ৰোগতটো আছে। নিজৰ ৰোগৰ মানুহৰ বাবে আৰু বেছিকৈ অসুবিধা হ'ব ন' আৰু মানুহৰ কাণত টো অসুবিধা হয়, এইেইবোৰ বঙা পুতালি বহুত বৃহৎ আৱাজ কৰে ন' এইটো। আৱাজ সৃষ্টি কৰিলেতো আৰু মানুহৰ কেতিয়াবা যদি মানুহৰ কাণটো দুৰ্বল থাকে শ্ৰৱণ শক্তিটো এইটো মানুহৰ মানে তেনেকোৱা শুনা নোপোৱা হৈ যাব মোটামুটি পাঁচ ছয় মিনিট পিছৰ পাই। ত, সেইকাৰণে মই নুফুটাও আৰু এই সেবোৰ।
ভালে কৰিছা, তোমাৰ মানে মই ভাবিছিলো তুমি তুমি মানে এইখিনি তুমি জানা বুলি, ঠিক আছে সকলো মানুহে গম নাপায় মানে মানুহে কিছুমান পদক্ষেপ ল'ব লাগে কব গ'লে এ, ওপৰত যদি সেইটো কম দামত যদি বোমবোৰ যদি দিয়ে ন বোৱাবোৰ তেতিয়া তেলে ভাল লাগিব কেৱল মানে ডাঙৰ শব্দ বেছিকৈ তোমাৰ সেই উজ্জ্বল সেইবোৰ চালেতো নহয় ন, মানুহে অলপমান পৰিৱেশটোওঁ চাব লাগে কাৰণ আজি আজিকালি সময় তোমাৰ অ'জন স্তৰটো যে কিমান বেয়া হৈ আছে প্ৰদূষণৰ কাৰণে। আৰু সেই তোমাৰ কালী পূজাৰ দিনা গোটেই দেশৰ মানুহে যদি একেলগে যদি বোমা ফুটাই আটচবাদি যদি ফুটাই তেনেহ'লে ভাবাচোন গোটেই আকাশত তোমাৰ বাদলৰ তোমাৰ ক'ব গ'লে মেঘৰ ঠাইত তোমাৰ সেই ধোমাৰ মানে বোমা ফুটাৰ সেই ধোমাবোৰ যে আছে কলা কলা, সেইটো কিন্তু গোটেই আৱৰি পৰে, সেনেকুৱা কিমান বেছি বেয়া হয় আমাৰ পৰিৱেশটো সেইটো চাই কেনে মানে মানুহ কৰিলে ভাল নহ'লে বেছি বেয়া হৈ যায় আৰু।
অ' মই কিন্তু চাইছো বাৰু তেনেকুৱা যে আমাৰ যিটো আছিল ন, কালি পূজা আগতে এইটো সৃষ্টি হৈছিল তেনেকুৱাকে সেইটো নাছিলে কিন্তু কালি পূজাৰ ৰীতি নীতিটোৱে বেলেগ আছিল। আগতে কালি পূজা মানে তোমাৰ আগতে কালি পূজা তোমাৰ মানে হেৰি অসুৰক মানে বধ কৰাৰ কাৰণে আৰু এইটো হৈছিলে মানে ভা বেয়া ৰূপ ওপৰত ভালৰ জয়ৰ প্ৰতিকৰ হিচাপে হেইটো সেইটোৱেইতো ন? সেইটো কৰিবলৈ মানে তোমাৰ কি কৰে জানানে মানে কি প্ৰতীকটো দিয়ে এইটো আমাৰ? মানে অসুৰক বধ কৰিছে আৰু মানে যিবিলাক ভাত বেয়া মানুহ। তেখেতৰতো পৰাজয় হবই নিশ্চয় ন? ভাল মানুহৰ পায় যেনেকুৱাকে আমাৰ এ আজিকালি বহুত মই চাইছো মানে এই ছোৱালী মানুহ বিলাকক অত্যাচাৰ কৰা সেইবোৰ কৰাতো বহুত বেয়া কিন্তু সেইটোোৱে সেই সেইটোয় সেই
সেইটোৰ পৰাতো আমাৰ আমাৰ সমাজত সেই মহিলাাসকলৰ সেই অত্যাচাৰৰ ওপৰত মানে মহিলাসকলে নিজাকে জয় প লাগিব সিহঁতে কালিমা হব লাগিব সিহঁতে দুৰ্গা ৰূপ লব লাগিব আৰু নিজৰ সেই যিটো মানে যিটো তোমাৰ অধিকাৰ আছে সিহঁতৰ সেই অধিকাৰটোো সিহঁত ল'ব লাগিব সেইবোৰে এটা মানে পূজা বোৰ আমাৰ যে ছে আমাৰ যে এই উৎসৱবোৰ যে হয় এই এটা এটা তোমাৰ এটা এটা ক'ব গলে এটা কি কয় তোক মেছেজ এটা লৈ আহে
অ বাৰ্তা এটা লৈ আহে কিন্তু আমাৰ মানুহৰ অকল তোমাৰ ছোৱালী মানুহ বুলি ল'ৰা মানুহ বুলি কথা নাই চবৰে মানে একে মানে হেৰিত চাব লাগিব আৰু একে আছে চবেই ভাল সেইটোৱে আৰু মই চাইছো বাৰু তুমি কালি ম চাইছ নে এইটো মালাটো এইটো এইটো কিন্তু কিহৰ মালা চাইছ নে তুমি
তালিমাৰ মালাটো অ এইটো তোমাৰ হেৰি অসুৰৰ মূৰৰ মালা নেকি
অ সেইটো কিন্তু সেইটোয়েইটো ভাল লাগে কিন্তু এইটো চাই কিনে মানে মানুহক এনেকুৱা আকৌ বেয়া মানুহক কাটি কেনে কেনেকৈ লাইছে এইটো
বেয়া মানুহৰ বেয়া মানুহৰ বধ হৈ কেনে সিহঁতৰ নিজৰ কৰ্মৰ ফল সদায় পাবই সিহঁতে বাচি যাব নোৱাৰে সেইটোৱে বুজায় আৰু
দিয়া ঠিকে আছে দিয়া তোমাৰ গালি পূজাৰ কথাটো পাতি কেনে ভালেই লাগিল মোৰ লগত
অ আৰু সেই কামটো যদি যেতিয়া হব মই তোমাক জনাম সেই কামটো যেতিয়া হব মই তোমাক মাতিম তেতিয়া আমি তেওঁলোকে মানে এইটো ব্যৱস্থাটো ল'ব লাগিব আমাৰো ভাল হ'ব আমি শিকিব পাম
উ দিয়া ঠিকে আছে দিয়া